অহ কি কৈৰিছ?
এইয়া ভাত খাই পেলাই আহিছো, তই?
অ মইয়ে আছো এনে, কিহে খালি?
কালি কালি যে পুখুৰীত মাছ ধৰিছিলো আমাৰ ঘৰ যে পিছফালৰ পুখুৰী দুতটা
অ
সেইটো পুৰা লগৰ দুটা মাতি পেলে পুৰা পানী লগাই পুৰা সিঁচি দিলো।
ঢেৰ পালি নি?
চালো দেৰ কেজি মান
অঁ কি কি মাছ!
বটিয়া পুঠি মাগুৰ গৰু
অঁ
কাৰৈ। তেনেকে পালো।
আহঁ কিমানকে পৰিলে ভাগত
সেই হিচাপ কৰা নাই আমি তাইক এনেকে হাতে হে দি দিছো আৰু
অঁ নহয় তাজত কৈছো আৰু
আধা কেজিকে পৰিছে বেছি পৰিছে আধা কেজিতকে
অঁ অঁ
বাবুৱে ইমান নি বাবুৱে মাছটো নি পেলাই বেলেগত দি দিলে সিহঁত ঘৰত নাখায় মাছ।
এনেই ধৰিলে
আহঁ
ঘৰত ভাল চবৰে?
উম ভাল এ তাৰ তাৰমানানে কি মাছ ধৰ অঁ অকমানানে চখটোহে আছে
অঁ তেনেকুৱা থাকেই তেনেকুৱা থাকেই আৰু উ
উম এতিয়া মোৰ মানে মই মানে দুইটাই মোৰ ধৰি ভাল লাগে মই খাই ভাল পাওঁ সদি বাবুকৰ জোচাব ঘৰা নে ফোন চোন কৰিছো তাৰপা তই আহিলি বুলি মিতি কৰ নে কৈছে আহিলে বোলে দুদিনমান থকাকে প থাব বুলি কৈছ আৰু
অঁ ৰূপ ৰেখাওঁ যোৱা কথা আছে জানো কি হয় লগত কাপোৰ চাপোৰ চিলাই হয় নাই অঁ
চিলাই এতিয়া মানে আমাৰ চেণ্টাৰ মানে কাপোৰ চিলোৱা ঢেৰ হৈ গ'ল ন
অঁ
স সেইকাৰণে এতিয়া এতিয়া মানে প নাই মানে ইমান মানে ইমান নাহে মানে মানে
উ নিজৰ জোকে আছিল আৰু লোকৰ কথা লৰা দে
নিজৰ মানে এতিয়া ধৰিত এতিয়া মছ চণ্টাৰত মোৰ কিবা এটা কছিলে থিকিব পাৰিম মোবাইলৰ ৰিচাৰ্ছ ওলাই থাকিব
ওলাব এতিয়া আকৌ নহলেনো কৰিবা কি
তাকে ইমান মানে মানুহবোৰ নহা হল আৰু মানে আহে দুটা এটা সৰু সুৰা কামবোৰ আহে বিশ টকা ত্ৰিশ টকা এনেকুৱা হৈছিল বোলে আহে
আহ লছ কাটিব পাৰিবি লাষ্ট কাটি বগে পাৰিলি
অঁ পাৰিলো চব তব চব চব জানো চব এভিথিং জানো
গোটেই কেইটা হেৰি হয় জান নাই তাত গোটেই কেইটাৰ কাত শিকাইছিলে বাইদেৱে
এ মই তাত শিকি আহি পেলাই আকৌ ললো বেলেগকে এক্সট্টাকে আকৌ এতিয়া মই। দোকান এখন খুলিলো চেণ্টাৰতে হেৰি অ শইকীয়া টেলাৰ বুলি।
অ অ।
তাকে পাও মানে ইমানটা মানে ইমানটা নহয়গে আৱ। হলো যেন তেনে চলি থাকে।
জানেই আও।
উম মানে চলি থাকিব হয় অ। মানে নিজে চলি থাকিব পাৰি আউ। ঘৰত চলাব নোৱাৰা মানে সেনেকুৱা
আহ।
বাকী তোৰ পনীৰ পনীৰ কেনেকুৱা আছে বিজনেচ
ঠিকেই চলি আছে আৰু টোকটাককে বৰ্তমানও আৰু
ৰাতিটো ভাল মাথা এটা মাৰিলি এইটো দেই পনিৰটো তামানে পষ্টাখন পষ্টাৰ চচষ্টাৰ মাৰিছে নাই।
মাইছো মাইছো। হৈছোগে আউ লাহে লাহে আউ দুটামান কাম আছে আউ কৰিব লাগিব।
উম হ। কি কৰিবি প প পছন্দ কৰিব পাৰি যে আজিকালি। সেইবোৰ প্ৰমোচন কৰি দিলে তোৰ লাভ হব মানে। বিয়া ত যে কাৰিকৰবোৰ যে আমাৰ কাৰিকৰবুৰক কণ্টেক্ট কৰিলে সিহঁত পনীৰ চনীৰ হুদিছে তু টাপা লৈ যাব তই দামটো কমাই দিবি। সিহঁতক সিহঁতি কমিচন পাব তেতিয়া।
অ অ।
তেতিয়া মানে চেলটো বেছি হব মানে আৰু তেতিয়া তই মানে বেছি লাভ খাব নালাগে ন তই এতিয়া চলিব পোৱাকে হ'লেই হ'ল। নিজৰ ইনকামটো ওলাই থাকিব।
অ।
গাখীৰ মানে তো গাখীৰ কিনিব নালাগে। তো ঘৰতে গাখীৰ আছে।
আছে বাউ হলৌ ইমান আৰু নোলাই নহয়।
তৰত তহঁতৰ ঘৰত তহঁতৰ ঘ ঘৰত এতিয়া ছজনী গৰু আছে। ছজনী গৰু পৰা যদি ছজনী গৰু পৰা যদি চই লিটাৰ কে গাখীৰ ওলাই টো অ হৈ গলচোন।
উম।
উম।
পিকে বনাব লগীয়া হয় যে।
অঁ অঁ।
সেটো কাৰণে আকো।
কিবা মা দেতা আহি আছে। কি কি কাম কৰি আছ?
অ ফেন লগাই থোৱা আছে। একো একো কৰা নাই।
অ কিবা খটক খটাককে মাতটা আহি আছে ম কিবা কাম কৰি আছা যদি হ'ব বোলো।
অ নাই নাই শুই আছো। ফেনখনৰ মানে সেই কইলটো সলাবলে আছে নেকি জানো ছাউণ্ডটো বৰ আহে।
এ এই ব তহতৰ পুৰণা হল চাগে সেইকানে এনেকুৱা আমাৰ আমাৰ আমাৰ খন বাৰ বছমান হ'ল কিন্তু ফেনখন বেয়াই হোৱা নাই হলৌ মাতটো দিয়ে গেৰ গেৰ গেৰকে মাতটো দিয়ে।
অ অ। তাকে অ ঘৰলে ফোন চোন কৰিছ নাই? অ ভন্টিহঁতৰ ভাল নহয়?
উম ভালে।
অ অ গ'ল লাইনডাল। জ্বৰ ভাল পাইছ?
ৰ জৰনো কি আৰু জৰটো পটকে হয় আকৌ ভাল হয়।
অঁ হাজবেণ্ড ঘৰলে আহিছা নে?
উম। হেই মানে সপ্তাহত আহে আও দেওবাৰে দেওবাৰে গুচি আহে এনেই টমটম টমটম হয় মানে কি চুটি নাপায় যে ভাড়া পায়।
তাকে অঁ।
ভাড়া পাই থাকে যে।
হঁ?
আকৌ ক্ষতি কৰিলে ঘৰ ঘৰ নচলিব নহয় সেইকাৰণে চলাই আছে।
তাকে কৰিব লাগিব।
উম।
পৰা মাটি ৰুইছে নাই ঘৰত।
মাটিৰ কথানো কি কবি আমাৰ খেতিয়কৰো এতিয়া কি অৱস্থা হয় ঠিক নাই।
পানী নাই চাগে আমাৰো একেই।
যোৱা বছৰ নিচিনাই হ'ল যোৱা বছৰ সেয়াহে খেতি কৰিব গৈ অৱস্থায় বেয়া হৈ গ'ল ৰে। ত এতিয়া পানী চানী নাই ধানো নোলালে। ধানো ভাল নহয় পানী নহলে।
অঁ।
সেইকানে। মানে যাৰ যাৰ, যাৰ যাৰ মানে- দ দ মাটি হয় সিহঁতৰ ভাল পানীতো থাকি যায় যে।
অঁ সেইটোৱেই। আমাৰো একেই আৰু।
অ
নবৌ হতৰ ভাল নহয় চবৰে ঘৰত।
ভালে।
অঁ অঁ। ঘলে কেতিয়া যাবি বুলি কৈছিলি?
অহা দেওবাৰে যাম।
অঁ অঁ।
মিতিটো মিতিটো কৰিলো যে। এতিয়া মেডি কৰা পাছত যাম আৰু দেওবাৰে। দেওবাৰে যাম একদম নেক্সট দেওবাৰেহে আহিম। ন একদম পোৰা সাত দিন থাকিম।
থাকিবি আৰু যোৱাই নাই নহয় যোৱা পা।
উম হুম যোৱাই নাই।
উম।
সাতদিন থাকি দিম আও।
অঁ।
ঘৰত সেই বোকা দিব সেই মাটি চাটি ৰুই মেলি আৰু-
অঁ।
আহিম আৰু।
তাকে সন্ধিয়াই এইবাৰ মেট্ৰিক পৰীক্ষা মেট্ৰিক দিব নহয়।
দেওবাৰে দিব অ সেইটো দিন আছে মেট্ৰিক দে।
আছে বাৰু হ'লেও আৰু পঢ়িবলৈ হ'ল আৰু ভালকে। মেছেজ কৰে বাৰু তাই মাজে মাজে।
মাকি মা আহিলে নাই স্কুলৰ পৰা?
নাই নাই নাই অহা। নাই আহিব সোনকালে আহে তালে। কে।
এই, এই এতিয়া তো গৰম বন্ধ দিলে ন?
আহ।
গৰম বন্ধ ত
কিবা এটা আজি আছে সেইটো কাৰণে কৈছে।
আহ।
তাকে।
উম। ইমান গৰম দিছে এই মাথাটো ঘূৰা আছে মাথাটো। ঘূৰাই গৈছে ইমান গৰম দিছে নহয়, তালুকান পোৰা গৰম হৈ গৈছে। কাৰেন্ট তো নাই, কি কৰিম অ ঠাণ্ডা পানী মূৰত ঢালিব লাগিব এতিয়া।
যি ৰদ দিছে বতাহ মাৰি আছে বাৰু আজি হলেও। কালি পৰহিটো বেয়া গৰম আৰু বতাহো নাই।
উম। এনেকে মৰাতকৈ হেৰি কৰে ভাল এইটো পিছবেলা যে বৰষুন দিছিলে, এনেকে দিছিলে দিয়া ভাল। অলপ কিনি কিনে অলপ বতৰো মানে তাৰ নিচিনা কৰি থাকিব ৰ এতিয়া ভাল।
অ।
এইটো গৰমত অশান্তি কৰবাত যাবও নোৱাৰো ঘৰতে সোমাই থাক।
কিবা-কিবি লাগে গা বোৰ।
উম, কি বাকী আছে, পানী বাকী আছে নি, নেক ছাহ বনাইছ?
অ, এই পানী উহ উম।
হব দে এতিয়া বিজি আছ যদি।
নাই হল পানী এগিলাছ দি লৈছিলো।
আহ।
উম।
কোনোবা আহিছে নেকি?
অ, এই বা লৰাটো, বাই লৰাটো আহিছে পানী খাই পানী দিছো।
ঘৰত খাবলৈ পঠাই দিলে হয়।
উম।
হম।
হাহ তহঁতি লগত কোন কোন থাক নো?
থাকো সাতটামান থাকো। জৈন ফেমিলী, জৈন ফেমিলী
অ, অ, অ।
তেনেকে থাকোঁ আৰু খোৱা-খোৱাটো বেলেগ বেলেগ।
অ।
আমাৰ চাৰিতা খোৱা বেলেগ। সিহঁতে সিহঁতৰ চাৰিটা খোৱা বেলেগ।
তই বনাওঁনে ভাত-চাত?
মই নবনালে কোনে বনাব আৰু মই বনাব লাগিব ভাতটো।
আহ। এইকেইদিন কোনে বনাইছে, গা বেয়া নহয় তোৰ?
মায়ে বনাইছে।
অহ। বাৰ ৰূপৰেখা হতে ফোন চুন কৰিছ নাই?
ফোন ফোন কৰিছো। বেয়া বাকী তই মানচী হঁতৰ ঘৰলে গৈছ নাই?
নাই যোৱা।
অ।
বেয়া পাও, মই আগতেও নোযোৱা যে সেইবোৰ হলে যাবলৈ নাযাওঁ সেইকাৰণে।
এতিয়া গিৰিয়েকটো ঘৰত থাকে নেকি?
থাকে।
কাম ঝাম?
ত আমি কি কয় কব নোৱাৰো, ঘৰতে দেখো দেখোন।
উম। মানসে কামটো শিকি আছে নেকি কাপোৰ চিলোৱা কামটো?
যোৱা দেখো।
অ সেইটো পইচা সেইটো পইচাটো নিদিয়া থন এনেহে শিকা হৈ আছে।